হেল্ল'?
হেল্ল'? হেল্ল'? নমস্কাৰ।
হেল্ল'?
হেল্ল'?
অ' নমস্কাৰ দেই।
নমস্কাৰ। কি কৰি আছা?
এয়া আছোঁ, কোৱা। তুমি কি কৰি আছা?
এয়া আহি ডিউটিৰ পৰা আহিছোঁহে মই।
আহিছাহে নেকি? বাকী ভাত- ভাত-চাত খালা? অ' - অ' তাকে। খালো - খালো। এ মই শুই আছোঁ। ঘৰতে - ঘৰতে শুই আছোঁ।
অ' ফুৰিবলৈ যোৱা নাই ক'লোকো?
ফুৰিবলৈ যোৱা নাই বাৰু।
অ'। তাকে মই তোমাৰ গৈছিলোঁ হেৰি ডিব্ৰুগড়। অ' মোৰ তোমাৰ তাতে ফাইনেন্সত কামতে গৈছিলোঁ।
অ' - অ'।
তাৰপিছত তোমাৰ আহোঁতে যোৱাকালিয়ে আজি এতিয়া এইমাত্ৰ আহি পাইছোঁহে।
অ' - অ'।
মানে তোমাৰ দূৰত্বও বহুত।
সেইটোৱে - সেইটোৱে। ময়ো নাই বাৰু, মোৰ কামতে আছিলো। মই ঘৰত নাইয়ে এইকেইদিন। আজিহে আহিছোঁ।
কি কাম কৰি আছা?
মই এই তোমাৰ অলপ- কি ক'বা আৰু, কনষ্ট্ৰাকচন এইফালে।
অ'। বাকী পিছে ব্যৱসায় বাণিজ্য কেনেকুৱা চলি আছে?
ব্যৱসায় বাণিজ্য ঠিকে চলি আছে বাৰু। সৰুকে দোকান এখন দিছোঁ আমাৰ গাঁৱতে।
অ' - অ'। সেইটোৱে আৰু, লাভ-লোকচানৰ মাজতে আৰু ব্যৱসায় ন'।
উম, গেলামালৰ দোকান দিছোঁ। চব থৈছোঁ আৰু।
অ'। বাকী গ্ৰাহকৰ হেৰি ঠিকেই আছে?
ঠিকে আছে আৰু। চলি আছোঁ আৰু। এ লাভটো নহয় আৰু ইমান খালি।
অ' - অ' - অ', সেইটোও হয়। বাকী ঘৰৰফালে কেনেকুৱা?
ঘৰৰ ফালে ঠিকে আছে বাৰু।
অ বাকী ঘৰত ভালেই, আগৰ দৰেই আছে।
আগৰ দৰেই ন।
উম।
অ অ।
তাকে এইবাৰ বিয়াখনে পাতোঁ নেকি!
বিয়া পাতিবা ন?
তাকে ভাবিছোঁ বিয়াখনো পাতোঁ বয়সো পাৰ হৈ গৈছে।
অ অ সেইটোৱেটো। বয়স থাকোতেই পতা ভাল।
সেইটোৱে আৰু। বাকী তোমাৰ কেনেকুৱা?
মোৰ কি ক'বা আৰু মোৰ এতিয়া বয়স হোৱা নাই আৰু।
হ।
বাকী আছো আৰু কেইবছৰ মানৰ পিছত পাতিব লাগিব আৰু।
অ সেইটোও হয়।
অ। অ এতিয়া বাৰু এতিয়া কি আৰু। এইবোৰ অলপ ইনকাম চিনকাম কৰি লওঁ।
উম উম স সেইটোৱেই জীৱন সেইটো মানে বহুত মানে বেলেগ মানে আৰু। ভাবিবলৈ হ'লে বহুত কিছুমান কথা থাকে।
তাকে।
কৰিম বুলি ক'লে বহুত কিছুমান কৰিব পাৰি।
উম।
উম।
বাকী বাকী, তোমাৰ তুমি বোলে বাইক এখন ললা।
অ অ বাইক এখন কিনিলোঁ বাৰু।
অ কি কি ললা?
মই তোমাৰ লৈছোঁ এক্সট্ৰিম। ওৱান টুৱেণ্টি ফাইভ আৰ, উম। এইখন তোমাৰ এক লাখ পঁচিছ হেজাৰ।
অ অ কেনেকুৱা কেচ নে ই এম আইত লৈছা।
নাই মই তোমাৰ ই এম আইত লৈছোঁ।
অ অ আমাৰ ইয়াৰ পৰাই লৈছা ন?
অ ইয়াৰ পৰা- ইয়াৰ পৰাই তেজপুৰৰ পৰাই লৈছো, তেজপুৰৰ পৰাই।
অ অ, বাকী কেনেকুৱা চলি আছে বাইকখন এতিয়া?
বাইকখনতো ঠিকঠাকেই চলি আছে, ভালেই চলি আছে। বৰ্তমানলৈকেতো একো অসুবিধা পোৱা নাই।
অ অ মাইলেজ কিমানকৈ দি আছে?
মাইলেজ পঞ্চল্লিছ। পঞ্চল্লিছ পঞ্চাছ সেইটোৱে অভাৰ হাইৱেবিলাকত পঞ্চাছ কে দি আছে। বাকি আমাৰ গাঁৱৰ গাঁৱলীয়া যিখিনি ৰাস্তা আছে সেইবিলাকত পঞ্চল্লিছ। পঁয়ত্ৰিশ তেনেকে ৰাস্তা চাই চাই আৰু।
ঠিকেই দিছে তেনে মাইলেজ। অহ তাকেই মই এখন লওঁ বুলি ভাবি আছো। ফুৰিবলে যোৱা নাই, যামহে চাগে এই কেইদিনমানতে।
অ তাকে, নতুন বৰদোৱাখনলৈ গ'লা নে নাই?
নতুন তাত যোৱা নাই বাৰু। যাব লাগিব, মই এই বাইক এখন ল'ম বুলি ভাবি আছো।
অ অ বাইকখনো লোৱা লৈ পেলাই তালৈ একেলগে যাব পাৰিম নেকি?
লগে তেতিয়া
এই বহুত মানুহ গৈ আছে গাঁৱৰ ভূঁইৰ পৰা চাবলৈ নতুন বৰদোৱাখন। মানে বৰ ধুনীয়া বনাইছে মানে দেখিবলৈ ভাল, মই এতিয়া তাত যোৱা নাই মানে মই মানে পৰিকল্পনাটো কৰিহে আছোঁ মানে যাম বুলি আৰু।
অ, অ, অ।
তাকে এপাকত যাব লাগিব। কাৰণ চবেই গৈ আছে এতিয়া যাবলেটো মনটো যায়ে। অঁ একেলগে পাৰিম, একেলগে পাৰিম যাবলে আৰু বাকী আমাৰ বন্ধু আৰু আছে সিহঁত, সিহঁতখিনিও ওলাব।
অহ, এই তাকে
তাকে পুৰণি বৰদোৱাখনলৈও মনত পৰে। এতিয়া নতুনখনতকে পুৰণিখন বাৰু কিছুমান মানে ব্যতিক্ৰম আছে। আৰু নতুন বৰদোৱাৰখিনি খালি অকমান মানে ডিজাইন খিনি কাৰণে মানে অলপ হেৰি হ'ল আৰু বেছিকে। যিখিনি ডিজাইন কৰিছে মানে পুৰণি বৰদোৱা খন মানে গছ-গছনিৰ পৰা আদি কৰি চব মানে গোটেইখিনি মানে আৱৰা দেখি ভাল লাগে কিবা এটা। আগৰ দিনৰ খেৰৰ যিখিনি ঘৰ আছে
অ সেইটোৱেই, বহুত ভাল কৰিছে বাৰু।
অ, অ। বাকি এই চুপা চুপিখন চালানে নাই চিনেমাখন?
সেইখন চাইছো বাৰু।
অ বাকী ডাইৰেকচন ধুনীয়া কৰিছে বাৰু। গোটেই চিনেমাখন, কেতিয়া চালাগে? মানুহ বহুত হৈছে, বহুত হৈছে।
অ মোৰ চোৱা দছ দিন মানেই হ'ল।
চোৱা দছ দিন মানে হ'ল। এতিয়া আকৌ এখন আহিছে নহয় কিবা ককা দেউতা হাতী নাতি দুই।
অ, অ।
সেইখনো ভালে ভাল ধুনীয়া চিনেমা।
সেইখনো ভালে বাৰু।
চাবলৈ যোৱা কথা আছেহে। এতিয়ালৈকে যোৱাই নাই। টিকেটটো কাটি থৈছো বাৰু পৰহিলে যাম।
অ, অ। চাবা, চাবা ভালেই সেইখন।
এইটোৱে আমাৰ অসমীয়া চিনেমাবোৰ আমিয়ে আগবঢ়াই নিব লাগিব, কথাটো এইটোৱে। আমি যদি নাচাওঁ ধৰক কোনে চাব আহিবলে?
বাকী তুমি হেৰি ক'ত পঢ়িছিলা বাৰু?
মই তোমাৰ দি হেৰি কথা কৈছা? গ্ৰেজুৱেচনৰ কথা কৈছা নেকি?
অ গ্ৰেজুৱেচন তেজপুৰ, তেজপুৰ মহাবিদ্যালয় আৰু হায়াৰ ছেকেণ্ডেৰী
অ আমাৰ যিখন গভৰ্মেণ্ট হায়াৰ ছেকেণ্ডেৰী যিখন আছে। পুৰ এছ টি চি বাছ ষ্টেণ্ডৰ ছাইডৰ সেইখনতে।
অ, অ ঠিক আছে। মও বাৰু তাতে পঢ়ো তেজপুৰ কলেজতে।
তেজপুৰ কলেজতে পঢ়ি আছা নে কি?
উম, উম।
বাকী এইবাৰ কি কি কিমানলৈকে পালাগে?
মই এইবাৰ থাৰ্ড চেমিষ্টাৰ।
থাৰ্ড চেমিষ্টাৰ, বাকী ইঞ্চানটিভটো হোৱা নাই চাগে?
নাই নাই সেইটো সেইটো ফিফটতহে হ'ব।
ফিফ ছেমত হ'বগে ন? তাকে আমি কৰি পেলাই শেষ কৰিছোহে।
হয়, হয়। আমাৰ আহি আছে বাৰু।
সেইটোৱে আৰু আৰু আজি গৰমো বহুত দিছে।
গৰম দিছে, একেদিন বহুত গৰম।
বহুত উত্তাপ মাৰিছে। তেনেকুৱা হ'লে আমাৰ পৰিৱেশখন কি হ'ব বাৰু ঠিক নাই। দিনক দিনে গছ-গছনিবোৰ কমি আহিছে।
সেইটোও কমিছে মানুহে কামো কৰিব পৰা নাই গৰমত উম।
তাকে বৰ সমস্যা এটা সৃষ্টি হ'ব লাহেকে।
সেইটো অ'।
গছ-গছনিবোৰ থাকিলে বতাহ, বৰষুণ সকলো হয় এতিয়া গছৰ পৰিমাণ যিমানে কমি গৈছে আৰু বতাহ-বৰষুণো নোহোৱা হৈ গৈছে।
সেইটোৱে অ।
মাতিবা
বাকী খবৰ-খাতি ভালে নহয়।
বাকী খবৰ খাতি ভালে আছো আৰু দিয়া তাকে মই এইমাত্ৰ বেলেগ এটা ব্যৱসায় আৰু এটা আৰম্ভ কৰাৰ কথা আছিলে। তেতিয়া সেই ব্যৱসায়টো ব্যৱসায় মানে হাঁহ, মুৰ্গী তেনেকুৱাই ফাৰ্ম এখন মানে হেৰি কৰিছিলো মানে।
অ।
তাকে আমাৰ মানে চাবলৈ মানে মানুহ আহিব ওপৰৰ পৰা মানে লোন তোৰ কাৰণেই মই এপ্লাই কৰিছো এতিয়া তেওঁলোকে সেই বস্তুখিনি ভালকে নিৰীক্ষণ কৰাৰ পিছত সেই লোনটো এপ্লাই কাৰণে
অনুমতি দিব যদি এইটো কাম হৈ যায় তেনেহ'লে মই পিছফালে ফাৰ্মখন এখন বনাই পেলাম।
হয় নেকি?
উম।
বাকীটো তোমাৰ এতিয়া পইচা, চইচাটো যোগাৰ কৰিব লাগিব।
অ, লাগিব নিশ্চয় লাগিব কাৰণ এটা ব্যৱসায় আৰম্ভ কৰিব হ'লেতো হাতত নিজৰ পইচা দৰকাৰ হ'বই।
উম, উম।
তাকে কৰি আছো এতিয়া কিমানখিনিলৈকে আগবাঢ়ো তাকে চাও কিমানখিনি কৰিব পাৰোগে
উম, কৰিলেটো ভালেই হ'ব যদি আগবাঢ়ি যায়।
তুমি হেৰি টিভিৰ শ্ব'ৰুমটো কেনেকুৱা চলি আছে তোমাৰ?
মোৰ এইটো ঠিকেই চলি আছে বাৰু।
ঠিকে চলিছে অ, বাকী নতুন কিবা আহিছে নেকি বাৰু?
নতুন তোমাৰ নতুন তেনেকে ক'ব গ'লে নাই, পুৰণি প্ৰডাক্ট বিলাকে আছে।
অ, আপডেট হোৱা নাই মানে।
আপডেট হোৱা নাই এই আহিবই চাগে ষ্টক বিলাক অহা মাহলৈ।
তাকে আৰু ইমানখিনি যিহে গৰম মাৰিছে আৰু ক'তো যাবলৈও ভালকৈ ওলাই যাব পৰা নাই। কামো খেতা, খেতাৰ দৰেই হৈছে।
উম।
তাকে এতিয়া কি কৰো, কি নকৰো তাকে ভাবি আছো মানে উপায়টো তেনেকে পোৱাই নাই তাকে ঘৰতে মানে ব্যৱসায়বিলাক আৰম্ভ কৰো বুলি ভাবিছো আৰু কাৰণ যাতা-যাত কৰিবলৈ মানে অসুবিধাও হয় গৰমত।
অ।
এতিয়া হাঁহ, মুৰ্গীখিনি ল'লে ইয়াৰ মাজতে ব্যস্ততাৰ মাজতে সময় মিলাই পেলাই এইখিনি চাই ডাঙৰ দীঘল কৰি বেচা, কিনা কৰি তেনেকৈ তাকেই ধৰা উপাৰ্জন কৰিব লাগিব আৰু
তেনেকেই হ'ব কৰিলে হ'বগে বাৰু এসময়ত ডাঙৰ হ'বগে।
তাৰ অসাধ্য একো নাই।
অ। সেইটোৱেই।
বাকী দেউতাই কি কৰি আছে এতিয়া।
আছে আছে ঘৰতে আছে
অ আগৰ ব্যৱসায় কৰি আছে নে কিবা বেলেগ
নাই নাই আগৰ আগৰে আছে
আগৰে আছে তাকে বহুত দিন হ'ল তোমাৰ দেউতাৰ লগতো দেউতাক লগ নোপোৱা যাম দে এদিন তোমালোকৰ ঘৰলে
আহিবা আহিবা আহিম আমি কিবা প্লেনো কৰিম নতুন
উম তোমালোকৰ সেইটোৱে আৰু বাকী ধানৰ মিলটো চলি আছে নে নাই তোমালোকৰ
ধানৰ মিলতটো চলি আছে বাৰু এইয়া মানুহ আজিকালি নাহে মানে ইমান
অ তাকে আজিকালি বহুত জেগাত বহুত ঠাইত বহুত বহুত মেচিনবিলাক বহাই দিলে মানুহে
তাকে
আগৰ দিনততো ঠাই ভেধে ভেদে এটা দুটা মেচিন আছিলে এতিয়াতো প্ৰত্যেক চাৰি সাত ঘৰ পাৰ হৈ যোৱাৰ পিছতে এটা এটা মেচিন
এটা এটা অ
মানুহৰ কাম নোহোৱাই হৈ যোৱা নিচিনা হৈ গৈছে সেইটোৱে প্ৰতিযোগিতাৰ দিন আৰু এতিয়া বৰ্তমান
অকণমান কেইটা বেছি আৰু ক'ৰবাত ওলাই মানে এপাক মই সন্ধিয়াটো আমাৰ চাপৰিৰ ফালে এপাক ওলাই যাওঁ কাৰণ ভাল লাগে পৰিৱেশটো দেখি পেলাই নদীৰ মাজত সেমেকা বেলি, গৰু গাই, চৰাই চিৰিকটি ভাল লাগে এনেকুৱা পৰিৱেশবিলাকত মই আগৰ পৰাই যাওঁ গৈ থাকিও ভাল লাগে শীতল বতাহ নদীৰ বায়ু হে
উম অলপ ৰখি তাতো ভালে থাকে চব চাই পেলাই
ভাল লাগে ভাল লাগে অ পৰিৱেশবিলাক ভালেই
উম মোৰ ইফালে।
যাবা যাবা সময় উলিয়াই পেলাই যাবা এইবোৰ আচলতে মানে। চব সময় মানে সময়ে লৈ যায়গৈ চবক। গতিকে সময়ত চব জেগাত ঘূৰিব লাগে ফুৰিব লাগে যাব লাগে খাব লাগে
অ অকে
বাকী ভণ্টি এতিয়া কি? উম লাভ নাই লাভ নাই বাকী ভন্টিয়ে এতিয়া বৰ্তমান পঢ়া কিমানলৈকে গ'ল?
ভণ্টি এইবাৰ তোমাৰ ছেকেণ্ড ইয়াৰ
এইবাৰ ছেকেণ্ড ইয়াৰ পাইছে ফাইনেল। পৰীক্ষা আহি পাবহি আৰু অহা বছৰলে দিবহি ন।
উম উম।
অ বাকী পঢ়া শুনা তাই ঠিকে আছে।
পঢ়া শুনা ঠিকে চলি আছে হয়।
উম উম তাকে ভালদৰে সকলে ভালকৈ পঢ়ি পেলাই ভাল এটা ৰিজাল্ট কৰাটোৱেই ঠিক আৰু। উম বাকী খোৱা বোৱা কৰিলে নে নাই এতিয়া।
খোৱা বোৱা হ'ল বাৰু দুপৰীয়া।
মই একো খোৱাই নাই যিহে গৰম দিছে আৰু ইয়া গৰমত কি খাবা পানী খায়ে আছোঁ আৰু।
খাবও মন নাযায় নাখালেও নহয়।
সেইটোৱে
উম।
ঠিক আছে বাৰু দিয়া। অ লগ পম লগ পম তুমি মোক ফোন এটা। কৰি দিবা এইটো মোৰ নাম্বৰত।
অ- অ ঠিক আছে, ঠিক আছে, উম উম।